অ' কওক উম, শুনিছো এ আছো দে এনেই ভাত পানী বনাই থৈ আহিলো।
অ
নটা বাজিলে নহয় খাবলেহে হৈছেহি।
উম, এ মায়ে ভাত পানী বনাই আছে। তে মই আহিলো ক ওচৰৰ পৰা কি বনায়ছে চাই কৰি।
কি বনাইছে?
সেয়া ভোলৰ তৰ কাৰী মাছৰ লগত।
উম
পিছত বাদাম চাটনি বনাইছে।
অহ, বাকী এতিয়া বৰদোৱা যাম বুলি যেতি ভাবি আছিলো এতিয়া কেতিয়া যোৱাটো হব।
ৰ পইচা পাতি খেদি আহিছোহে কালি মই কালি নহয় পৰহি গুৱাহাটী গৈছিলো এয়া। হেৰিৰ লগত আমাৰ এখেতৰ লগত। এহতে এ কৰবাত কিবা-কিবি চালো আৰু।
উম খৰচ হৈছে ন। হব আৰু।
এয়ে কবালৈ যোৱা হ'ব বুলে আকৌ গাড়ীত তেল-চেল ভৰোৱা আকৌ থা কে কিবা এটা খোৱা মেলা, আকৌটল টলগেটৰ খৰচ।
উম হয় দে টোগেট বোৰৰো যি খৰচ ওলাই আৰু
অ', সেইদিনাখন দেউতাই ফোন কৰিছিলে সেই আমাৰ গাড়ীখন মানে ক'বাত গৈ আছিলে আৰু-
অ', অ', অ'।
এয়াৰপৰ্টৰ ওচৰত সেই আগতে মানে পইচা লোৱা নাছিলে এতিয়া পাৰ্কিঙতো পইচা লয় তাৰপিছত আকৌ এয়াৰপৰ্টৰ ওচৰত সেইখিনিটো পইচা লয় চাই সে চাৰে পাঁচশ মান টকা মানে মোৰ টল গেটতে মই হে ভৰাইছো। তই লাষ্ট নে কি হয় কচোন?
হয় দে অসুবিধা এটা হৈ যায়।
উম বহুত বেছি বেছিয়ে মানে অ', সেই টেক্স বিলাক দি থকা গৈছে আৰু।
উম টোলগেট বিলাকত কি কৰিবি উপায়টো নাই।
নহয় ইমান একেবাৰে লগে লগে বহাবই নালাগে দেচোন বহুত দূৰত দূৰত থাকিব লাগে ন এতিয়া যেনে আমাৰ সোণাপত আছে ৰহাত আছে বেলেগত আছে কিন্তু আকৌ সেইখিনিৰ গৈ পেলাই আকৌ মাছ গুৱাহাটীত আকৌ সেই এয়াৰ ওপৰৰতৰ ওচৰতনো কিয় দিব লাগে।
সেইটো টোগেট নহয়তটো।
টোগেট নহয় সেইটো হেৰি মানে তাত পইচা কাটে সেইটো কৈছো।
অ', অ ', তাকেতো ভাবিছো এনেই টলগেটটো এশ কিলোমিটাৰৰ ডিষ্টেঞ্চত ৰাখে। সেইটো কথা যেনিবা জানো কালিলে এতিয়া মই কালিলৈ গুৱাহাটী আকৌ যাম নেকি। শিকোৱা নাই যেনিবা এই অ ঘ বাৰো ভিন্দৈ ডাঙৰ বা আৰু ভিন্দই লগ ধৰিছে তাকে ৰাতি যাম বুলি কৈছে। চাওচোন কি হয়। তেখেতৰো এতিয়া ব্যস্ত হৈ আছে। কৈছিলো গম পাৱচোন পানী দিন।
অ', অ', সেইটোৱে পানী দিন।
এতিয়া চোৱা চিতা কৰিব কব লাগে ৱাটাৰত আছে যিহেতু।
উম।
সেইটোয়ে আৰু এতিয়া সে যাব পাৰো নে নোৱাৰো ঠিক নাই মানে ভালকে।
যদি সময় সুবিধা মিলে অ যাবি একো নোহয় কিন্তু কথা এটা দেই কষ্ট হব কিন্তু কাৰণ বহুত
অ খোজ কঢ়িব লাগিব বহুত সেইটোৱে আৰু ভা
ক ছিলে যে সে চেডেল বিলাক বোলে খুলি। যাব লাগিব মানে তহতে যদি গাড়ী লৈ যাওঁ ঘৰতে থৈ যাবি এই ওপৰলৈকে বোলে কাৰ্বেট পাৰি দিছে।
অ'
গোটেই ৰাস্তাটোত মানে বহুত টকা খৰচ কৰিছে কিন্তু দেই
সেইটোোৱে কৰিব অম্বুবাচী বহুত মানে পবিত্ৰ হেৰি হয় ন আমাৰ অসমৰ কাৰণে বিশেষকৈ বহুত ভাল এটা উৎসৱ দেচোন উৎসৱেই আৰু এইটো দেচোন
আৰু বাবা বিলাকক দেখিছো। সিহঁতে কিবা কিবি মানে খেল চেল দেখুৱাই আছে এতিয়াও।
কিছুমান অঘৰিয়ীয়ে যে, একেবাৰে মানে নিৰ্বস্ত হয়। একে কাপোৰ কানি নিপিন্ধাকে যায়। তেখেতলোকে ভাবচোন। কম সাহস থাকিব লাগিব নে, কমখন ত্যাগি হ'ব লাগিব নে, তেখেতৰ। তেখেতলোকৰ হৃদয়কেইখন
সেইটোৱে। বহুত মহান মহান ব্যক্তি, মহান আত্মা মানে কবলৈ গ'লে। আমি মানে তেওঁলোকক ঢুকিয়ে নাপাওঁ। তেওঁলোকে চিন্তা, ভাৱনা বিলাক আমাক
সেইটোৱেইটো। আমি এতিয়া ভৰিকেইটা উলিয়াবলৈ মানে হাফ পেন্ট এটা পিন্ধি বাহিৰলৈ ওলাই যাবলৈ বেয়া লাগে। হয়নে নাই? কিছুমান ছোৱালীয়ে বাৰু বা লৰাই বাৰু থাকে পিন্ধি কৰি যেনেকেও দেখাই বাৰু। আমিতো ভাল নাপাওঁ ন, সিহঁতে দেখাই বেলেগ ভাবত বাৰু। কিন্তু দেচোন আমি তেনেকে পাৰিম নে বাৰু লাজ
ন, আমাৰ বহুত লাজ লাগিব সেইটোৱে।
তেখেতলোকে লাজ, ভয় এইবোৰ বাদ দি কেনেকে যে, মায়া মোহ, মায়া মোহ সকলো মায়া মোহ ত্যাগ দি কেনেকে আছে।
মায়া মোহ নিজৰ মানে পৰিয়াল, সেইটোৱে নিজৰ পৰিয়াল চৰিয়াল বাদ দি পেলাই চা ইমান টপ কৰি থাকে। হিমালয়ত আৰু তেওঁলোকেতো ঘূৰিয়েই ফুৰে, গোটেই পৃথিৱীখন ঘূৰি ফুৰে হয়।
উম। তেখেতলোকে আৰু হেৰি না মানে তেখেতলোকে শান্তি কত
সেইটোয়ে, ভগৱানৰ দৰ্শন নাপায়। উম। আমিতো সাধাৰণ মনুষ্য আমি তেনে ত্যাগ কৰিব পৰা আমাৰ ক্ষমতাই নাই।
মাছ, মাংস খোৱাাতটো বেয়া আচলতে। বেয়া মানে কি এতিয়া মানুহে চাহ, আগৰ দিনৰ মানুহে খাইছিলে বা এতিয়াও আমি খাওঁ। কিন্তু মানে চা, এটা জীৱ হত্যা কৰি খোৱা যায় ন।
উম।
সেইটো কাৰণে বেয়া আৰু।
উম বেয়া আৰু তথাপিও, সে মানে খাদ্য শৃংখলাটো আকৌ, মানে খাদ্য শৃংখলাাতটো আকৌ, আকৌ বজাই ৰাখিব লাগিব নহয়। আমি সেইকাৰণে উপায় নোপই মানে খাবই লাগিব যেনিবা কথাটো।
সেইটোৱেই মুখৰ লোভ সামৰিব নোৱাৰো ন।
উম,
কিন্তু এইটো বহুত ডাঙৰ এটা পাপ হৈ আছে। আমাৰ সেইটোৱে পাপ হৈ আছে আৰু আমাৰ বাকী বেলেগ, মই ক'বলৈ নেয়াও। ইমান কুদ্ধ মানে, সত, ত বুলি,
উম,
কব নালাগে আৰু, এতিয়া উপায়ো নাই মোক কোনেনো মুখ বাচিব পাৰে দেখুন। কোন আজিৰ দিনত। কিন্তু পাৰাবোৰ, কিন্তু মানে মানিব লগগীয়া মানুহ আৰু,
অ একদম ভেজিটেৰিয়ান যে, এটো নাখায়, মাছ মাংস একোৱে নেখায়। কিন্তু মই দেখি থাকো আ, সিহঁতে মানে মাছ মাংস নাখায় কিন্তু মানে মাছ মাংস নিচিনা বনাইে বনাই মানে, বস্তুবিলাক মানে মাছ মাংস নিচিনা,? ধাৰ লবলৈ বস্তু খাবলৈও ভাল পায় আকৌ,
উ হ, সেইটো বেয়া কৰে যেনিবা,
অ নতুন নতুন মানে ৰেচিপি বিলাক সিহঁতে বনাই থাকে।
উম সেইটোয়ে,
মানে যা মন যায় চাগে সিহঁতেৰ মন নাযাব। কিন্ত কিছু তেনেকুৱ মানুহ আছে সিহঁক আইডিয়া,
উম হয় হয় সে এতিয়া, কি কৰিবি আৰু যাবলৈ কাৰণে থাকে। এতিয়া ভাবি আছো এতিয়া কি, কি হয় সময়লৈকে ঠিক নাইকে বাৰু। সময়ত বাৰু কি হয়। তাকে ভাগিনটোক, বোলে ইয়াতে থৈ যাব। বাহত যাব সন্ধিয়া সময়তে,
আহ।
অহা কালিলে মানে সন্ধিয়া সাতটামান বজাত ট্ৰেইনত যাব বোলে।
অ এই ট্ৰেইনত গ'লে আকৌ চেণ্টেল চেণ্টেল থোৱা অসুবিধা হ'ব কিন্তু।
অ কথা তাতো চেণ্ডেল চবলে জেগা থাকে বাৰু ডি এনৰ জেগা।
তথাপিও এইবিলাক জেগাত ভয় লাগে ন
চেডেল নিপিন্ধাকে ক'লেই হ'ল বলবম তই গৈছ নে নাই?
বুললবম মই খোজ কঢ়ি কিন্তু গৈ পোৱা নাই বুলবম।
কি ক?
খোজকাাঢ়ি পেললৈ গৈ পোৱা নাই।
খোজকাঢ়ি বুলি নহয় মই এবাৰ বাহঁতৰ লগত আকাশী গংগা গৈছিলো। মানে চেন্দেল পন্ধি জন নাই ঘৰ পৰা খিৰি গৈছো গাড়ী উঠছো ছ মানে বাহঁতৰ হেইৰি গাড়ীখন যে খন মাল দানা গাড়ীখন যে তেনেকুৱা গাড়ীত! তেনেকুৱাত গৈ তাৰ পিছত জেগাত আমাৰ একেবাৰে মানে খোজ কঢ়িব লাগে আৰু তাত শাৰী ভৰিয়ে।
উম সেই তাত মানে খালী ভে খোজ কঢ়িব পাৰি কিন্তু মানে সেই চেডেল চেন্দেলন্ধি গলে চেলটোত আকৌ হেৰিও হৈ থাকে ন' আমাৰ মনত মানে, ভাবি থাকোঁ যে কিবা ক'তবা বা আকৌ যদি কোনোবাই পিন্ধিও যায় কি হ'ব।
এটা কথা কি জাননে ভগৱানৰ ওচৰত যাওঁ বুলি যদি খালি ব যোৱা য যে তেতিয়া এনেই চাবিচোন তই মই বিশেষকৈ মোৰ কথা কৈছো মই খালি ভৰি থাকিব নোৱাৰো মানে অলপ খালি ভৰি খোজো কাইলৈ মানে হাত এই শিলহে শিলহে ভৰিত লাগে অত'হে কষ্ট পাওঁ ততহে কষ্ট চ পাওঁ। কিন্তু বাবাৰ নামত যে এতিয়া গৈছিলো।
উম।
নাই ক'তো কষ্ট পোৱা নাই একে ধুনীয়াকে যেন মই যেন পিন্ধিয়ে আছো চেডেল তেনেকুৱা ধৰণৰ লাগি থাকিলে। তেনেহ ভাবচোন সেইটোৱে কেনেকে মায় মোহ নাই বুলি কবি তেনেহলে মায়া নাই বুলি কেনেকে কবি?
সেইটোৱে। তই এনে এয়া মানে যেতিয়া মানে এইবিলাক বস্তু নহয় মানে নৰ্মেল দিনত এনেকে যাবিচোন ৰাস্তাই ওলাই পেলাই কিমান এটা আমাক শিলে পিন্ধিব কিবা হ'ব
উম সেইটোৱে। কিন্তু গৈ ভাল লাগিলে দেই। অহাবাৰলৈ যাও যদি ওলাবি নহলে, যাও যদি তইও। অ' কলৈ যাও এনেই?
এনেকে, এই মই ব্ৰত পালো যে। সোমবাৰে সোমবাৰে অ' সোমবাৰে সোমবাৰে যায় তেতিয়া। শিবকুন্দ গৈছিলো এবাৰ আকাশী গংগাও গৈছিলো। আকৌ, সেই নগাঁওতে দুটা ঠাইত গৈছিলো। ৰাতি।
অ'। ভাল লাগে কিন্তু দেই গৈ, অ' ৰাতি গৈ ভাল লাগে বল বমৰ কাপোৰযোৰ পিন্ধি লৈ। গৈ আৰু ভাল লাগে।
মই বলবমৰ কাপোৰ নাই যে, সেই বলবমৰ ৰঙৰ গেৰুৱা ৰঙৰ সেই কো অৰ্থ চেটটো।
উম। মই হেৰি কৰিছো ছিলো, আমাৰ আহ বল বমৰ স্পৰ্টিং মানে আমাৰ ভিন্দেও আনি দিছিলে। স্পৰ্টিং এটা এয়া তাৰ পিছত হেৰিটো সেয়া বল বমা ৰঙৰ মানে সেয়া মুগা ৰঙৰে মানে স প্লাজো পেণ্ট এটা আছিলে আৰু।
উম, মই ভাবিছো এবাৰ গলে সেই এয়া সেইটো কালাৰৰ মানে সেই চইজাৰ এযোৰকে কিনিলও নেকিন্ধি পাৰিম, ভাল লাগে গাত চুণ- তুণিখন মিলিয়াই
অ' কিন্তু মানে হেৰিতটো অ' চুৰ্ণী এখন লৈ ল'ব পাৰি সেইটো ৰঙৰে। তাৰ পিছত মানে সেই ত' স্পৰ্টিংটো আকৌ সেইদিনাখন জমনি স্পৰ্টিং টো আছিল ভিনদৰ জোখৰ। মানে ভিনদেউৰে আছিলে। ভিনদেউ মানে এইটো নাম লিখা থকা হেৰি স্পটিং এটা লৈ আহিলে। সেইটো কাৰণে সেইটো মই পিন্ধিলো মই মানে অকস্মাত যোৱা মোৰ হেৰি প্লেনিং হৈ গৈছিল ন।
অ-অ।
তাৰপিছত মোলে মানে সেইটো একে মানে চৰ্ট কুৰ্তা নিচিনাই হৈ গৈছিলে। ক ভিনডেও মানে বহুত মানে হেৰি হৃষ্ট্য পুস্ত মানুহ ন? তেখেতৰ হওক কাপোৰতটো মই পিন্ধোতেতো অ মই পিন্ধোতে মানে মোৰ হলৌ জলৌ হৈছে ভালে লাগিলে বাৰু ছোৱালী মানুহ যিহেতু হ'লেও জলো পিন্ধে ভাল পাওঁ।
সেইটোৱে কিছুমানে একে বৰ একেবাৰে ইমান। টাইত ফিটিং
আহ ভাল নাপাওঁ জেনিবা উম সেইটোয়ে বাকী এতিয়া কি কৰি আছ?
এয়া ভাইটি অকমান পঢ়াওগৈ ৰ।
অ তাকে মই এখেত আহিছে ভাত পানী বাৰু বোলো।
উম উম দে হ'ব দে নহলে যা। উম তাৰ পৰীক্ষা চলি আছে যে সেইকাৰণে অকমান কৈ দিওঁ তাক কিবা কিবি
উ সে হেৰি বনালো আজি সেই দালি ভাত বনালো ম ভাঙন মাছ আনিছিল হা মাছৰ দিয়ে মাছ ভাজিলো তাৰ পিছত তৰকাৰীও বনালো হে তেখেতে আকৌ ভাজা মাছৰ পিটিকা খাই বৰ ভাল পায়।
এ ময়ও ভাল পাওঁ ভাজা মাছত
অ-অ ভাল লাগে গছ
আমাৰ আমি অ সেইটো মই তথাপিও দেই সেইটো যে আমি খাইছিলো যে সেইটো সোৱাদটো মই মানে পাহৰা নাই আজিলৈকে মই মানে তেতিয়া নবনাওঁ তেনেকোৱা
এই সিদিনা যে মই বনাই খুৱাইছিলো তেতিয়া কেনেকুৱা লাগিছিলে অ অ বাৰু দে হ'ব দে হা
উম-উম দে হ'ব দে উম।